হেল্লৌ' অঁ অঁ ক?
শুনিছানে?
উম শুনিছোঁ শুনিছোঁ।
কি কৰি আছা?
এনেই আছোঁ, তই কি কৰিছ?
ময়ো এনেই আছোঁ, ভাত - পানী খালী?
ওম, নাই খোৱা নাই' এতিয়ালে তই?
মোৰো নাই খোৱা।
উম।
ওম, বাকী খবৰ ভাল ন?
অ ভাল ভাল।
উম, সেই আজি মানে এটা বিষয়ত তোৰ মতামত জানিবলৈ বিচাৰিছিলো। তোৰ মতে মানুহক সহজে ক্ষমা কৰি দিয়াটো উচিত নে?
এইটো সঁচাকৈ চিন্তা কৰিবলগীয়া কথা। মানে এটা বিষয়। মোৰ মতে সকলো সময়তে সহজে- ক্ষমা কৰি দিয়া উচিত নহয়। কিন্তু সকলো কথা মনত ৰাখিও লাভ নাই। প্ৰথমত প্ৰথমে এইটো বুজাব লাগে যে- ভুল দুটা ধৰণৰ হয়। কিছুমান ভুল অজানিতে হয়, - আনহাতে কিছুমান ভুল জানি বুজি কৰা হয়। যদি কোনোবাই- ভুল কৰি- দুখ প্ৰকাশ কৰে আৰু পুনৰ সেই ভুল নকৰাৰ- চেষ্টা কৰে তেন্তে তাক ক্ষমা কৰিব পাৰি। মই ভাবোঁ- ক্ষমা কৰা আটাইতকৈ ডাঙৰ লাভ হৈছে নিজৰ মন- মনটো শান্ত হৈ থাকে। যদি আমি সকলো কথাতে খং- অভিমান বা ঘৃণা ধৰি ৰাখোঁ- তেন্তে আমি কষ্ট পাম। আৰু বহু সময়ত আমি ভাবোঁ যে আনজনক- শান্তি দিছোঁ। কিন্তু আচলতে আমাৰ মনটোৱে অশান্ত হৈ থাকে। কিন্তু ইয়াৰ অৰ্থত এইটো নহয় যে যিয়ে যি কৰে- তাক বাৰে বাৰে ক্ষমা কৰি থাকিম। যদি কোনোবাই একেটা ভূল বাৰে বাৰে কৰে- তেন্তে আমি অলপ সাৱধান হ'ব লাগে। ক্ষমা কৰা আৰু পুনৰ আগৰ দৰে বিশ্বাস কৰা- এই দুটা একে কথা নহয়। ক্ষমা কৰিব পাৰি, কিন্তু বিশ্বাস- পুনৰ গঢ়ি বা গঢ়ি তুলিব সময় লাগে। আৰু মোৰ জীৱনত এনে কিছুমান ঘটনা হৈছে- য'ত প্ৰথমে বহুত খং উঠিছিল- কিন্তু পিছত শান্ত হৈ ভাবিলোঁ যে- সকলো মানুহেই ভুল কৰে, যদি আমি নিজেই ভুল কৰোঁ- তেন্তে ময়ো নিশ্চয় বিচাৰিম- যে আন মানুহে মোক এটা সুযোগ দিয়ক। কিন্তু চিন্তাৰ বাবে মই বেছিভাগ সময়ত- ক্ষমা কৰাৰ চেষ্টা কৰোঁ। আন এট- এটা কথা হৈছে ক্ষমা কৰা মানেই দুৰ্বল হোৱা নহয়। বহুতে ভাবে, যে যিয়ে সহজে ক্ষমা কৰে- তেওঁ দুৰ্বল, কিন্তু মোৰ মতে- ইয়াৰ বিপৰীত। খং ধৰি ৰখাটো, ক্ষমা কৰিবলৈ বেছি সাহস লাগে। অৱশ্যে কিছুমান ক্ষেত্ৰত নিজৰ- সুৰক্ষা আৰু সন্মানকো গুৰুত্ব দিব লাগে। যদি কোনো সম্পৰ্কই- আমাক বাৰে বাৰে কষ্ট দিয়ে, তেন্তে দূৰত থকাটো- কেতিয়াবা ভাল সিদ্ধান্ত হ'ব পাৰে। আৰু মোৰ জীৱনত কিছুমান ঘটনা হৈছে, য'ত প্ৰথমে মোৰ বেছিকেই খং উঠে। কিন্তু পিছত শা- ন্ত হয় ভাবোঁ, কি যিসকলে ভুল কৰে- ভুলটো চব মানুহে কৰে, যদি মই নিজেই ভুল কৰোঁ- তেন্তে ময়ো নিশ্চয় বিচাৰিম যে- আন মানুহে মোক এটা সুযোগ- দিয়ক। আৰু ক্ষমা কৰা আৰু পুনৰ- দৰে বিশ্বাস কৰা, এই দুটা একে কথা নহয়। ক্ষমাটো কৰিব পাৰি, কিন্তু পুনৰ বিশ্বাস- গঢ়ি তুলিবলৈ সময় লাগে। আৰু- ইয়াৰ অৰ্থ এইটো নহয় যে যিয়ে যি কৰে- তাক বাৰে বাৰে ক্ষমা কৰি থাকিম। যদি কোনোবাই একেটাকে ভুল বাৰে বাৰে কৰে- তেন্তে আমি অলপ সাৱধান হ'ব লাগে। আৰু শেষত মই- কম ক্ষমা কৰিব লাগে, কিন্তু বুদ্ধিৰে। ভাল মন থাকিব লাগে। কিন্তু নিজৰ সন্মান আৰু আত্মবিশ্বাস ৰাস- ৰক্ষা কৰিব লাগে। মোৰ মতে জীৱনত সুখ থাকিবলৈ- ক্ষমা কৰাৰ অভ্যাস খুবেই উপকাৰী। এতিয়া মই তোক এটা প্ৰশ্ন কৰোঁ দেচোন?
কচোন।
প্ৰাই মানুহে ভুল কৰিলে দ্বিতীয় সুযোগ- দিব লাগে নেকি?
মোৰ মতে দ্বিতীয় সুযোগ- দিয়াটো বহু ক্ষেত্ৰত ভাল, কাৰণ পৃথিৱীত এনে- কোনো মানুহ নাই, এহ যিয়ে জীৱনত কেতিয়াও ভুল কৰা নাই। আমি সকলোৱে এহ কেতিয়াবা নহয় কেতিয়াবা ভুল কৰিছোঁ। আৰু যদি আমি নিজে আনৰ পৰা সুযোগ আশা কৰোঁ, তেন্তে আনকো সুযোগ দিবলৈ আমি শিকিব লাগিব। আ কিন্তু দ্বিতীয় সুযোগ দিয়াৰ আগতে এটা কথা- আমি চাব লাগিব। আ মানুহজনে নিজৰ ভুল বুজিছেনে? তেওঁ সঁচাকৈয়ে দুখ পাইছেনে? তেওঁ নিজকে সলনি কৰিবলৈ চেষ্টা কৰিছেনে? এইবোৰ আমি চাব লাগিব। যদি উত্তৰ উত্তৰত হয়, তেতিয়া মই নিশ্চয় এটা সুযোগ দিবলৈ মানে চেষ্টা কৰিম। তেওঁলোকে যদি নিজৰ অহ ভুলবোৰ মানিছে, আৰু তেওঁলোকে সঁচাকৈ দুখ পাইছে তেন্তে- মই তেওঁলোকক সুযোগ দিবলৈ চেষ্টা কৰিম। কিন্তু যদি একেজন মানুহে- বাৰে বাৰে একেটা ভূল কৰি থাকে আৰু প্ৰতিবাৰে ক্ষমা কৰিবা আহ' ক্ষম ক্ষমা কৰিব লাগে। আৰু পুনৰ একেই কাম কৰে তেন্তে বিষয়টো অলপ বেলেগ। তেতিয়া কেৱল- দয়াৰ বাবে সুযোগ দি থাকিলে নিজৰে ক্ষতি হ'ব পাৰে। মই এটা কথা বিশ্বাস কৰোঁ। অ' জীৱনত কেতিয়াবা এটা সুযোগেই মানুহৰ জীৱন সলনি কৰি দিয়ে। বহু মানুহে প্ৰথম ভূলৰ পৰা শিক্ষা লৈ পিছত- বহুত ভাল কাম কৰিছে, যদি তেওঁলোকে সেই সুযোগ- অ' নাপালেহেঁতেন- হয়তো তেওঁলোকে কেতিয়াওঁ আগবাঢ়িব নোৱাৰিলে হেঁতেন। কিন্তু সুযোগ দিয়াৰ অৰ্থ- এইটো নহয় যে আমি সকলো- কথা পাহৰি যাম, আমি অভিজ্ঞতাৰ পৰা শিকিব লাগিব। উমঁ' বিশ্বাস পুনৰ গঢ়িবলৈ সময় লাগে। আৰু সেই সময়টো দিব লাগিব। আন এটা কথা হৈছে যে কেতিয়াবা আমি নিজেও নিজৰ- ভূলৰ বাবে অ' নিজকে ক্ষমা কৰিব নোৱাৰোঁ। কিন্তু যদি আমি নিজৰ ভুলৰ পৰা শিকি আগবাঢ়িব পাৰোঁ- তেন্তে জীৱনটো বহুত সহজ হৈ পৰে অঁ। ঠিক তেনেদৰে- অঁ' আন মানুহবোৰকো যদি সলনি হোৱাৰ সুযোগ দিওঁ- তেন্তে সম্পৰ্কবোৰ আৰু শক্তিশালী হ'ব পাৰে। অঁ' মই- মই এইটোৱে ক'ব বিচাৰোঁ যে জীৱনত- অঁ' কেতিয়াবা এটা সুযোগেই মানুহৰ জীৱন সলনি কৰি দিয়ে। সকলো মানুহে কেতিয়াবা নহয় কেতিয়াবা ভুল কৰিছেই। আৰু অ' ভুল নকৰাকৈ কোনো মানুহ এই পৃথিৱীত নাই। আৰু তেওঁলোকে যদি নিজৰ ভুলটো বুজিছে- আৰু সঁচাকৈয়ে দুখ পাইছে তেওঁলোকে- আহ' নিজে- এইটো সচেতন হৈছে যে তেওঁলোকৰ ভুলৰ পৰা আন আন মানুহে- দুখ পাইছে। আৰু- সেইবোৰ প্ৰকাশ কৰিছে তেন্তে তেওঁলোকক এটা সুযোগ দিয়াটো নিশ্চয় এক উচিত কাম। আৰু অ' যদি সেইজন একেজন মানুহে- বাৰে বাৰে একেটা ভুল কৰি থাকে আৰু- তেওঁলোকক ক্ষমা কৰি দিব লাগে তেন্তে- এইটো আমাৰে মূৰ্খামি হ'ব, আমি বাৰে বাৰে এজন মানুহক একেটা ভুলৰ বাবে আমি- ক্ষমা কৰি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ নিজৰে ক্ষতি হ'ব পাৰে। ত' সেইটোৱে, আহ' জীৱনত কেতিয়াবা- মানুহবোৰক সুযোগেই- তেওঁলোকৰ জীৱন সলনি দিয়ে আৰু- মানুহবোৰে যদি তেওঁলোকৰ প্ৰথম ভূলৰ পৰা শিক্ষা পাইছে- আৰু বহুত অম, ক্ষমা, ক্ষমা খুজিছে তেনে তেনেহ'লে। আমি সুযোগ দিব লাগে আৰু তেওঁলোকে আগলৈ ভাল কাম কৰি যাব। কিন্তু তেওঁলোকে সেই সুযোকে সুযোগে যদি নাপালেহেঁতেন, হয়তো তেওঁলোকে কেতিয়াওঁ - আগলৈ বাঢ়িবলৈ নোৱাৰিলেহেঁতেন। আৰু, আৰু এইটোৱে ক'ম যে মানুহক সুযোগ দিয়া মানে এইটো নহয়, যে তেওঁলোকৰ ভুলবোৰ আমি পাহৰি যাম। সেই ভুলবোৰ শুধৰাই দিব লাগিব আমি। আৰু, বহুত ডাঙৰ ভুল হৈছে যদি, তেওঁলোকৰ সেই দুজন ব্যক্তিৰ মাজত বিশ্বাস কৰিবলৈ আৰু সময় লাগিব। আৰু বিশ্বাস কৰিবলৈ যিখিনি সময় লাগে, সেইখিনি তেওঁলোকে আনজনে আনজনক সময়খিনি দিবও লাগিব। আৰু শেষত মই এইটোৱেই ক'ম। দ্বিতীয় সুযোগ দিব লাগে, কিন্তু অন্ধভাৱে নহয়। মানুহৰ আচৰণ, ব্যৱহাৰ, আৰু পৰিৱৰ্তন চাই সিদ্ধান্ত ল'ব লাগে। দয়া থাকিব লাগে, কিন্তু বুদ্ধিও থাকিব লাগে। তেতিয়াহে আমি ভাল সম্পৰ্ক ৰাখি থাকিব পাৰোঁ। আৰু নিজৰ সন্মানো বজাই ৰাখিব পাৰোঁ। কাৰণ, পৃথিৱীত আমাৰ আত্মসন্মানটোৱে আটাইতকৈ ডাঙৰ কথা হয়।
উম।
এইখিনিয়ে মোৰ কথা আছিলে।
উম ধুনীয়াকে কলি ত‌ই এইখিনি।
হয়। তোৰ কৰা প্ৰশ্নটোৰো উত্তৰখিনি মই বহুত ভালদৰে পালোঁ। আৰু তোৰ মতামতটো জানিও মোৰ ভাল লাগিল। অ বাকী এইখিনি- সহায় কৰাৰ বাবে ধন্যবাদ। ঠিক আছে বাৰু ৰাখোঁ নে কি?
উম ঠিক আছে।